অহ কোৱা।
কি কৰিছা?
এয়া ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছো।
আহ চাহ-তা খালা।
চাহ তাহ চাহ টা নাই খোৱা এই ৰাস্তা ঘাটে কোনেনো চাহ দিব।
উম সেইটো হয় বাৰু তুমি এঘৰ এঘৰ মানুহ সোমাই সোমাই যাব পাৰা চোন চাহ খাব।
তাকেই। কি কৱা আৰু।
খৱৰ- খাতি কোৱা তোমাৰ?
খবৰ-খাতি। এ বঢ়িয়া চলি আছে।
বঢ়িয়া ৱোৱা।
ন বঢ়িয়া।
উম আজিকালিনে ভালেই চলিব লাগে দিয়া।
উম তাকেইটো।
উম মাহঁতৰ খৱৰ?
মাহতৰ এ ভালেই দিয়া ভালে- ভালে।
পিছে বতৰ কেনেকুৱা চলিছে।
বতৰ ই বৰষুণ দিওঁ-দিওঁ। হৈ আছে আকৌ।
ছেম আমাৰ ফালেও বৰষুণ দিওঁ- দিওঁ হৈ আছে।
অঁ।
কি ক'ব আৰু বতৰৰ মহিমা ধৰি
অঁ তাকেহে। হা কি কৈচ কিবা কৈছিলা।
বতৰৰ মহিমা ধৰিব নোৱাৰি কৈছো আৰু।
অঁ তাকেইতো সেইটোৱেচোন হেৰি কি বুলি কয় আহ ৰ'দ দিবলৈ ওপৰত গুচি যাব পাৰা।
উম, তাক কে ন মই যদি পাৰা হয় মই গ'লো হয় জানা এনেকুৱা বতৰ বেয়া হৈছে কেইদিন কলেজো যাব পৰা নাই তুমি গৈচা নে নাই।
নাই মই কলেজ ফালে চেলিয়াই দিম বুলি ভাবিচো আৰু।
কিয়।
পঢ়ি-পঢ়ি এলাহ লাগি গৈছেগৈ।
লিয়া এপ এবাৰ হাইচেকেনদাৰি পাইছাহে আকৌ ফাইনেল দিব আছেই চোন।
তাকেইতো, সেইটোয়ে আৰ।
কি হ'ব এনেকা হ'লে নহ'ব নহয়।
পঢ়িব চ়হিব মন নাযায়। অঁ।
পঢ়িব লাগে আকৌ।
তাকেইতো।
বাকী তোমালোকৰ মাহত কি কৰি আছে।
মা আছে ভিতৰত এনেই।
অঁ। কাম কৰিব দিয়া আকৌ। এনেই থাকিব দিলে ন
এই, উম। মবাইল চাই আছে।
অ'-অ', মোবাইল ঠিকে আছে।
উ, উম', আজিকালি জানেচোন উম আজ। কালি চায়েচোন কি ক'বা সৰু খৰু পালি আৰু তুমি বিশ্ব পৰিৱেশ দিব কুুলিি ওলানে নাই ৰোৱা?
এ নাই ৰোৱা, অ, ৰুলো ৰুলো ৰুলো।
ব তুমি পাহৰিবা নেকি আজিকালি কথাাবেলাক।
অ। পাহৰি থাকো আজিকালি পাহাৰত বেমাৰতো বহুত হৈ গৈছে মোৰ।
উম।
কি কবা আৰু
আজিকালি কৈছো ইমান গৰম হৈছে। বৰষুণো দি থাকে, বৰষুণ দি থাকে। কিতেদিয়া থাকিব গৰম হলে গৰম হৈয়ে থাকিব। তোমালোকৰ ফালে ৰদ দেখিচা নে নাই ককেইদিন?
লত এই আজি অলপ দেখিছিলো তাৰপিছত নোহোৱা হৈ থাকিলে আৰু ৰদটো।
অ।
অভাৰৰ। আৰু ৰ'দটো দিয়েহে আকৌ বৰষুণ দিয়ে দিয়ে।
উম, বৰুণ দেৱতাই আমাক বেয়া পাইছে নেকি? বৰ খোনে নিদিয়া হৈছে চব আৰু ৰ'দ নিদিয়া হৈছে।
থাকেই টো।
উম, কিন্তু একেদিন ভালে আ হৈছে বাৰু ৰ'দতটো লোৱা নাই এনেইতো কিমান গৰম হয় জানাই আৰু।
অহ।
কিন্তু বৰষুণতো দিব নালাগে ন ইমান বৰষুণ দিলে ইমান বেয়া। যাবলৈ কৰিব নোৱাৰি স্কুল। তাতে গাঁৱলীয়া জেগাত ইমান পান ইমান বোকা হয়, আৰু চাবলে কৰিব দিগদাৰ হয়। পোৱালি মানুহোৱা
তাকেইতো
তাতিতে কিছুমান পোৱালিটো পানী পাৰ হৈহে আহে ন নদীত পানী নদীৰ পানীও বান নদ নদীৰ পানীও বেছি আহে পোৱালি উল লে জানে নিজে আমাৰ ইফালে যে দৰং দিব লাগে কিন্তু নিজে আৰু কিমান কিমান হেৰি কৰা হল কোৱা হল কিন্তু তেওঁ নিউজ লাই আহিও যায় কিন্তু তেওঁনিদিয়ে
অ
দিব লাগে ন এবাৰ দিম বুলি কৈছে বাৰু উম
অ
পোৱালি মানুহৰ কষ্ট হয় যাবলৈ কৰিবলৈ
তাকেই তো কি কবা আৰু
কিছুমান পোৱালিটো যাবই নোৱাৰে বৰষুণ পানীৰ কাৰণে স্কুল কিছুমানতো ঘৰে উতি যায়
সেয় এতিয়া বানপানী আহিব ওপাৰ
কও আমাৰ ইয়াত বেছি নহয় কাৰণেহে
অ বেলেগ জেগাত বানপানী হয় কিন্তু সেই
গুৱাহাটী ফালে বহুত হয় কাৰণ প্লাষ্টিক চাচটিক বিলাক পেলাই দিয়ে য'তে ততে
অঁ
জাম হৈ যায় সেইকাৰণে বহুত বানপানী হয় এইফালে গুৱাহাটী চাইডে
অ তাত হয় বাৰু মইও শুনিছো বহুত হয়
বহুত হয় কাৰণ এই মানে প্লাষ্টিক চাই এইবিলাক পেলাব নালাগে ন য'তে ত'তে পেলাই দিয় যে তাকে জাম হৈ যায় তাছত পানী পানি চানি যোৱা ৰাস্তাাবিলাকো বন্ধ হৈ যায় ত' এনেকেই বৰষুণ মানে বানপানীৰ সৃষ্টি হয় আৰু
উ তাতে বহুত পানী
উম কব নালাগে ৰুম পৰ্যন্ত হৈজাই অ মানুহ যাব মানে গাড়ী চা়ৰি যোৱা ৰাস্তাই ভ কিমান পানী হৈ যায় যাব নোৱাৰে
উ সটো হয় বাৰু
উম তোমালোকৰ ফালে হয় নেকি বানপানী
আমাৰ ফালে আমাৰ ফালে তেনেকে হোৱা নাই বাৰু বৰ্তমান
উম, আমাৰ ইফালে ইমান হোৱা নাই পানী দেই কিন্তু ইমান বেছি
হয়।
কিন্তু বেছিভাগ চাইডে হয়য়ে বানপানী।
অহ', হয় বাৰু।
উম,
ক'বা আৰু হ'বই কিছুমান জেগাত হয় তেনেকে।
উম-উম। মানুহে চাব লাগে ন সবিলাক খেলুৱা কৰা আমি মানুহ বিলাকেই বেয়া আৰু ভালকে বটল মানে বস্তু চস্তু যতে ত'তে পেলাব নালাগে ডালপিন এইবিলাক থাকেই ন ত ভালে পেলাব পাৰে তাত দিয়েই।
অহ',
এতিয়াই আৰু পেল নেপেলাই আৰু যাহ।
অহ ',
তাকেই আৰু কি কৰিবা।
উম,
ভাত পানী খালা নে নাই আকৌ?
খালো- খালো দুপৰীয়া। তুমি খালা? তুমি খালা লে নাই?
উম, খালো - খালো।
অহ ', কি বনালা?
উম, কি বুলি কয় কি বা খালো এতিয়া পাহৰিলোয়েই।
উম, তুমি ইমান পাহৰা হৈছা।
অহ ', কি কবা।
বেছি পাহাৰ বেমাৰটো কিন্তু ভাল নহয় দেই।
তাকে পাহৰি পাওঁ আৰু
উম সেইটো কিন্তু হয় বাৰু কেতিয়াবা - কেতিয়াবা পাহৰি পোৱা। সতি নালাগে আৰু কৰ'বাত যোৱাৰ কথা কৈছিল যে।
অহ ', যোৱা কথা অহ ', তো ভাবিছোঁ ক'ত যাওঁ।
উম, তুমি কৈছিলা কোন ক'ত যাম বুলি কৈছিলা ৰবা সৰু
পাহৰিছো মই ক'ত যাম কৈছো। ন
উম,
তোমাৰ মনত আছে যদি কোৱাচোন বাৰু।
ময়ও পাহৰিছো পুৱা মানুহ জনে পাহৰি পেলালে আৰু মোৰো কোন মনত থাকিব।
তাকেই।
উম। কোনফালে কৈছিলা ৰবা এই ক কৈছিলা ভাল হয়চে জদি যাব পাৰিম ন চেচা বুলি কয় যে এজেগাত আছে। হা
হা হা গুৱাহাটী
তুমি উম উম গটি চাইডে এতিয়া বানপানী হৈছে দিয়া।
তাকে হ'লেও। ফালে মানে এখন পাৰ্ক এখন খুলিছে বোলে।
অ', আৰু তো আমি আমিতো যাব পাৰো ন সেইফালে জুবিন ক্ষেত্ৰতো যাব পাৰোঁ পৰা যায়।
অঁ পাৰি বাৰু। মোৰ যাবলৈ মন আছে যোৱা নাই হে।
মোৰো চেম মোৰো যাব মন আছে জানা তাত। তাতে যাম ওলাবা। তাৰপাছত আকৌ বৰদোৱাত খু বৰদোৱাত বৰদোৱাত যাব পাৰিম।
অ'।
বৰদোৱাতো পাৰিব যাবলৈ তাত ধুনীয়াকে বনাইছে ন এতিয়া।
অঁ হয় বাৰু।
অসমীয়া ছোৱালী যেতিয়া আৰু তাতে ঘুৰিব লাগিব আৰু। পিছত বেলেগ কত যাম বাহিৰত ফুৰিব।
অঁ সেইটো হয় বাৰু।
তুমি লগৰ ঠিক কৰা হেনে গাড়ী কথা চিন্তা কৰিব নালাগে বাৰু। আমাৰে আছে গাড়ী।
অঁ ঠিক আছে। ছে হ'ব দিয়া ন কালি কথা পাতিম।
অঁ, হ'ব-হ'ব দিয়া।
অঁ বাই-বাই।
উ বাই বাই।